হেল্ল'
অ কোৱা
আৱজাইছে
অ আহি আছে
কি কৰি আছা
এনে বহি আছো তুমি
আনাচান খালানে
খানা খোৱা নাই বনাইহে আছো হোৱা নাই
কি বনাই আছে বাা
আজি মাছ বনাইছো ভুল
আচ্ছা আৰু ভল ভাত দালি চব ভাত নে ৰুটি
ভাত ভাত ৰুটি নহয়
উম ব পহ ভাগ
উম তোমাৰ তুমি খালানে
আম নাই নাই মাহে এতিয়াও বনাবহে
আহ অ কি আছে আজি তোমালোকৰ খাবলৈ
আজি খাবলৈ কিচেনত যোৱা নাই কিটচেনত গ'লেহে গম পাম এতিয়া আৰু
উম আমাৰ হ'ল বাৰু মই বনাইছিলো মই হাতে বনাই আছো
ভাতে বনাই আছিলা নেকি নহয় এনেই মানে বাকী কিবা কাম চামনে চ
হা
বেলেগ কিবা কাম চাম কৰা নে
বেলেগ কাম বনটোো নকৰো এনেই থাকো আৰু ঘৰতে মোৰ চিলাই মেচিন আছে চিলাই কৰো
আচ্ছা আচ্ছা চিলাই চিলাই মছন আচ্ছা ঠিক আছে ঠিকে আছে থেংকস থেংকস মই মই বিয়া চিয়াৰ কাম কৰো অলপ। বিয়া চিয়া হলে অ' কেটাৰিং। এতিয়াতো বিয়াৰ চিজন নাই আৰু চলি যায় আৰু। পাৰ্ট টাইম ৰিচাৰ্জৰ পইচাটো ওলাই যায়।
অ' অ' এনেই বেকাৰ বহি থকাতকৈ ন। কিবা এটাটো ওলাই তাকে মোৰো সেই কাৰণে সেইটো কাৰণে মেচিনটো লৈছো। চোৱা আৰু ন মইতো এনেই থাকো। চিলাই কৰি দুটকা পাও হা
মানে আপুনি শিকিছে মেচিন
অ' অ' শিকিছো। মানে এতিয়াও শিকা কমপ্লিট হোৱা নাই যাব লাগিব আৰু একমাহ মান কৰিম বুলি ভাবিছো।
এতিয়া চাৰ্টিফিকেট পালে?
নাই চৰকাৰী ন নহয় মই। আমাৰ গাঁৱতে আৰু বাইদেউ এজনী শিকাই তাতে শিকিছো।
আচ্ছা আচ্ছা ভালে আছে আৰু বাকী?
বাকী আছো আৰু তোমাৰ কোৱা খবৰ খাতি? এ একদম বঢ়িয়া আজি গৰমৰ কথা নুসুধিবাই।
হ', হ
গৰমে পুৰা একদম খোজ কৰি দিছে মন।
একদম খাতৰা গৰম ন?
অ' আজি বুলি নহয় এইকেইদিন গৰমেই।
উম কিন্তু গৰমেই এতিয়া অলপ বতৰটো ডাউন হৈছে আমাৰ ইয়াত বাৰু অলপ। বৰষুণ দিছে।
অ' আমাৰ ফালে বাৰু বৰষুণ ৰাতিপুৱা লাগিছে ৰা এ নাই। হা
ঘৰ ক'ত?
মোৰ ঘৰ মিছামাৰি তোমাৰ?
মিছা মাৰি এনে কৰ'বাত ফুৰিব চুৰিব গৈছানে?
ফুৰিবলৈ যোৱা নাই এতিয়া ঘৰতে আছো ইমান গৰম কত যাবা ঘৰৰ পৰা ওলাব নোৱাৰো। ইমান গৰম ঘৰত অ' নাই যোৱাই নাই গোটেইকেইদিন।
এনে ক'ৰবাত ট্ৰেভেল চ্ৰেভেল কৰিবলৈ গৈছা নে ক'ৰবাত বাহিৰত?
উম বাহিৰত যোৱা নাই। বাহিৰত যাবলৈ ইমান পইচা নাই।
আৰু সাহসো নাই যিহে আজিকালি দিনকাল ন সি ইফালে গলে বোলে মৰি সিফালে গ'ল বোলে এক্সিডেণ্ট। ঘ এতেন ইমান
হেই ইমান ভাবিলে দেখোন ঘৰৰ পৰা ওলাবই নোৱাৰিবা।
এইকেইটা ভাবো দেখিয়ো আজি ওলাব পৰা নাই।
সেই কাৰণে ইমান ভাবিব নালাগে ওলাব মন গলে ওলাই যাব লাগে।
অ'। নাই। অ' আৰু ওলাই বাৰু গ'লোয়ে যেনেৱা আকৌ পইচা লাগিল নহয়। আৰু কৰবাত গ'লেতো দূৰত উম কি কিমান লাগিব ফুৰিব গলে মানে কি কম পইচা যাব পাৰি নেকি?
এতিয়া ফুৰিব কি গল গলে যোৱাৰ পিছত কিবা এটা খালা খোৱাৰ পিছত আহি গ'ল আৰু।
উম খোৱাতো বাৰু মই টেনচন নলওঁ এতিয়া হা অ তেল তি তেল আমি মোৰ আমাৰ আৌ বাইকত নিবলৈ কোন আছে ন আমাৰ বাইক চাইক নাই আকৌ ঘৰতো নাই আমি গাড়ীতহে যাব লাগিব বাছত বা ট্ৰেইনত যাম ন ত যেতিয়াতো অলপ খৰচা হ'ব
অ ট্ৰেইনত ট্ৰেভেল কৰাটো ভাল ভাল ভাল
মই বাছত কৈ যে ট্ৰেইনত মই বেছি ভাল পাওঁ মানে ট্ৰেইনখন ফ্ৰী লাগে আৰু মানে যাওঁতে যাওঁতে দবা খালি অ
নতুন নতুন মানুহো পায়
উম
এবাৰ মাজতে মই ট্ৰেইন গৈছো ট্ৰেইনত গৈছিলোঁ গুৱাহাটী হা গুৱাহাটী নহয় এই তোমাৰ লখিমপুৰৰ চাইডে মানে লখিমপুৰ পাবহি নালাগে এইপিনে গৈছিলো এটা ট্ৰেইনত এটা ভিকাৰী আছিলে হা সি আহি মোৰ ওচৰত গে আন্ধা গ চ ব গ গালে যোৱাৰ পিছত সি মানে পিছ চাইড গুচি গ'ল তাৰপিছত মই উঠি পিছপিনে গ'লো সি ট্ৰেইনত পুৰা জুমি জুমি চাই আছে আন্ধা আছিল হেবি গাড়ী তত
অ অ
নমুনা হ যি বহুত নমুনা নমুনা
এ আছে ট্ৰেইনতো বহুত কেনেকুৱা ধৰণৰ মানুহ থাকে নহয়
উ বহুত উ নানা ধৰণৰ মানুহ
আহম
আৰু কিছুমান সৰু সৰু পোৱালি এই দবাটো শাৰী চাফা কৰি দিব তাকো পইচা দিব লাগে আৰু কিছুমানে এনেকুৱা খেল দেখাই তেনেকেও
আৰু কোনো কোনো মানুহ কেইটাতো মানে এনেকে তাকে খুজিব অলপ চিট চিট খুজি খুজি চব পাই দিব মানুহ একদম মানে হেঁচাত ঠেলাকে বহিব লাগে
আৰু কিছুমানতো একদম কাজিয়া হৈ যায় ন
এই বেয়া কাজীয়া হয় এবাৰতটো মোৰ মূৰৰ ওপৰত ঝাৰু থৈ দিছিলে যি ঝাৰিছিলো
উম এই কিছুমান মানুহ থাকে বহুত অকৰা আৰু বহুত অসভ্য নিচিনা তাইপৰ মানুহ থাকে অ বহুত বেয়া পাওঁ মই
উম
কথ বিলাক কৈ থাকে কৰবাত অকমান ভাল থাকিব লাগে ন ই সিহঁতৰে ন মানে সিহঁতৰহে যেন্ৰেইন খ বা গাড়ীখন একদম কেনেকুৱা কৰি থাকে মানে আমি এনেই যাম আৰু অ
যেনেকে আমি পইচাহে নিদিওঁ আৰু আমি ফ্ৰী যাম নিচিনা কৰি থাকি মানে সিহঁতৰ আমি আমাক ফ্ৰী ফ আমাক ফকতীয়াকৈ নিচা নিচিনা কৰিল থাকি এনেকুৱা খংহে নহয় খ ম দলি মাৰি দিব মন যায় সবফালে কৰ'ৰবাত
বাত কৰ ন
একদম পাছৰ পৰা ওলাই দিব মন যায় মোৰ ট্ৰেইনত থিলে মই বেছিভাগ বহি নাযাওঁ দৰ্জ মুুখত থিয় থ হৈ গৈ থাকো ব্ত খাই ইমান ভাল লাগে
আচ্ছা আচ্ছা এনেই তোমাৰ এডুকেশচন কি কি বাা পঢ়িছা নে নাই
নাই মই এৰিলো আজি এৰা দুই তিনি বছৰ মান হৈ গল
আচ আচ্ছা কিমানলৈকে পৰিছা
টুৱেলভ
টোৱেলভ পাছ, গ্ৰেজো মই গ্ৰেজুৱেচন কৰি আছোঁ বৰ্তমানটো মানে কিয় এৰি দিলা মানে পঢ়িবতো পাৰিলা হয়।
পাৰিলো হয় বাৰু এ আমনি লাগে কিতাপখন মেলিলে কিবা মোবাইল চোবাইল মনত পৰে ক'ৰবাত যাওঁ যাওঁ লাগি থাকে কিতাপত ধ্যানে নাযায় এ ইমান এনে টাইম পাছ কৰি থাকি কি লাভ নহ পোৱাৰ পিছত আকৌ ফেল চেল হৈ গলে ন
এ ইমান ইমান ইমান ভয় কৰি নাথাকে ইমান ভয় কৰি থাকিলে আৰু লাইফত ফাইদা নাই।
অ' আমি এতিয়া দেউতাই ইমান কষ্ট কৰি পঢ়াই ন এতিয়া সেই খৰচা এনেই যদি পানীত পেলাই দিও যদি মোৰ বেয়া হয় ৰিজাল্ট কেনেকুৱা হব কথাটো সেইকাৰণে ইমানতে সামৰিলো আৰু
এনে চাকৰি তাকৰি কিবা ট্ৰাই কৰিব পাৰা টুৱেলভ পাছত বহুত চাকৰি লাগে
এ নাই কৰা আৰু একো ট্ৰায় চাই এ হাইটো নকমাই আৰু মই কি
পুলিচ চুলিচ ত্ৰায় কৰিব
এ নালাগে নালাগে চাকৰি কথা ভবাই নাই অ', তেনেকে মই খহজ কাম কৰি ভাল পাওঁ আৰু বেছি টান হলে
টান কামত পইচাও বেছি ন ইমানেই তাৰ পিছত খোৱা বোৱা হাত খৰচা কাপোৰ কানি সেইকেইটা পইচা নালাগে
সেইকেইটা পইচা আহিয়ে থাকে আজিকালি কাপোৰ চা তুমি জানা এযোৰ যদি কাপোৰ পাঁচশ টকা দি কিনি আনে ছশ সাত সাতশ টকা দি ছিলাই
অ', মোৰ মায়েও কাপোৰ চিলাই বাৰু মোৰ মায়ে মানে লেডিছ যিমান কাপোৰ আছে গোটেইখিনি চিলায়।
অ', ডিজাইন আহিছে ন ছোৱালী লৰা ছোৱালী বোৱাৰী চবেই নতুন ডিজাইন
অ' এই চব বেলেগ বেলেগ ডিজাইনৰ বেলেগ বেলেগ দাম থাকে হয়ে নহয়
অ' একেই কথা আৰু এ হৈ যায় আৰু ইমান ইচ্ছা নালাগে নহয় জীৱনহে খুচোৰা পইচা দিও চলিব
মৰিলে কেইটা এনেও লগত লৈ নাযাওঁ কোনবাহে লৈ ল'ব যি আছে তাৰ
এইটো ঠিকেই বাট তথাপিও মানে উম নিজৰ কাৰণে কৰিব পাৰি আৰু সেইটো কি এতিয়া তুমি ছোৱালী ছোৱালী নিজৰ কাৰণে কৰিব পাৰা আৰু যিমান পাৰা
উম
এনেই দেউতাই কি কৰে
দেউতা বিজনেজ মানে নাই আমাৰ বাহিৰত থাকে
কোম্পানী কাম কৰে মাটো হাউচবাইফ চাগে ন
চাকৰি নাই আৰু আমাৰ দেউতাৰ। ভাইটি এটা আছে মোৰ।
ভাইটি আছে?
উম।
তাকে ভাই ঠিক আছে দিয়া। বেগবন এটা থাকিব লাগে। উম, বেগবন। মোৰ মা, দেউতা, ভাইটি এটা আছে তিনি বছৰ সৰু মুতকে। আ, হৈ গ'ল আমি চাৰিটা ছুটা পৰিবাৰ ছোখী পৰিবাৰ কেনেকুৱা আৰু। অ' বেছি ডাঙৰ হ'লে মানে কাজিয়া আকা বেছি হয়। এটা ভাইটি থাকিব এটা মৰম থাকিব, এটাত থাকিব।
আৰু বছ উম, মানে বস্তু বাহিনিৰ ক্ষেত্ৰত আৰু ধৰি যে মই কিবা এটা ললো কাপোৰৰ এযোৰ ললো বা জোতা এযোৰে ললো মানে হিংসা ভাৱ এটা আহি থাকে না। অ' মোক নিদিলে তাক দিলে এনেকুৱা ধৰণৰ আৰু কাজিয়া হৈ যায় যে।
নই তোমাৰটো ঠিক, নহয় আমাৰ মানে কি হয় মোৰ আপোনাৰ মোৰ মানে এতিয়া আমি দুটা ল'ৰা হৈ গলো ন'। ত' আমাৰ মানে কাপোৰৰ ক্ষেত্ৰত কাজিয় নহয়, সৰুতে খালি এই টিভি ৰিমট আৰু মোবাইলৰ কাৰণে বহুত কাজিয়া মাৰপিট কৰিছোঁ।
উম, আমিও কিন্তু বহুত কাজিয়া কৰিলোঁ দেই এতিয়াহে
এতিয়া এতিয়া অলপ নলেজ আহিল। গল, আগতে সৰুতে বা মাথা চাথা ফুটাই দিও। তেনেকুৱা কাজিয়া অ' স্কুলৰ পৰা আহো স্কুলৰ পৰা দুটাই ওলাও দৌৰি দৌৰি আহো কোনে প্ৰথম তালা খুলি মায়টো চিলাই চিকি বলে গুচি যায়। কোনে প্ৰথম তালা খুলি আৰু ৰিমোটটো লব। যোনে ৰিমোট চুই দিলে টিভি সি চাব আৰু কোনো টাচ কৰিবলৈও দম নাথাকে। মানে এনেকা হৈ যায়। এতিয়াতো টিভি চিভি চব ঘৰত বন্ধ মোৰ। মবাইল আছে, মোবাইলে চবা, নাচাই নাচাই। আজিকালি চব মোবাইলতে আহি যায়। আৰু আজিকালি বহুত, আজিকালি কি কবা আৰু। লাগিয়ে থাকে। কাক কোনোবা কোনো পচন্দ আহি যায়, সেইবিলাকে আৰু। কৰি থাকে মানে টিভিচ কৰোঁ সময় নাই। আমাৰ টিভিটো মায়ে চাইডত পেক কৰি থৈ দিছে। ডিছ চিছ ওলাই ডিছ চিছ চব খুলি পেক কৰি থৈ দিছে।
থৈ দি কি লাভ?
নাই বেছি দিম ৰবা। এদিন গাড়ী চাড়ী কিস্তি নিমিলিলে টিভিটো বেচিব লাগিব। উ, এনে ভাত চাত আৰু হ'ল নে?
অ' উম, ভাত হ'ল, মোক খাবলৈ মাতি আছে। হ'ব দিয়া ন' খাই লওঁ। ন'টা বাজিলি।
নটা চাৰে নটাহে হ'ব দেখোন।
উম, খাওঁ আৰু, খাই পেলাই অকমান বতাহ খাও। ধুনীয়া বতাহ মাৰি আছে। চে বতৰটো অকমান ডাৱৰে
ৰাতি এনেকে বতৰ থাকিলে ভাল, খুবলৈ টোপনি ভাল আহে। একদম গেলা গৰমডাল থাকিলে, হু হু?
তোমাৰ ঘৰ?
মোৰ তেজপুৰ।
অ'।
মই ক'লো ৰাতি গেলা গৰমজাল থাকি থাকিলে একদম থাকিব নোৱাৰি টোপনিও নাহে নহ এনো